হেল্ল', অ কোনটো শুনিছ নে, শুনিছো। কি কৰিছ?
অ এই মানে এতিয়া অলপ আগত শুই উঠি চাহ তাহ খাই উঠিলো, ৰবা গধূলি হলটো, আহ তুমি খালা?
নাই নাই, মই অলপ চাৰে ছয়টা মানত খাম।
অ অ।
অ বাকী আৰু খবৰ পাত তি কোৱা?
অ মোৰ ভালেই ৰবা, তোমাৰ ভালনে?
ভাল ভাল।
অ খালি কেইদিন গৰমটো অলপ বেছি
অ গৰমটো গৰমতো বৰষুণ দিয়া নাই ন? এতিয়া?
এতিয়া বৰ্তমান দিয়া নাই, দিলো অলপমান কিন কিনিয়াকে, অ কিন কিনিয়াকে দিছিল অকমান।
কিন্তু গৰম আছে এতিয়াওঁ।
চেপ্টেম্বৰ অক্টোবৰলৈকে ।
হয় হয় এই মানে তোমাৰ মানুহ বিলাকৰ গৰমৰ দিনত বেমাৰ আজাৰ বেছি হয়।
অ অ তাকেইতো, মানে গা গা ছা একদম বেয়া লাগি যায় নহয়।
বেয়া লাগি যায় গৰমৰ প্ৰেছাৰেই হওক। তোমাৰ অ। অ চব বেলেগ। উ।
তাকেইতো বিভিন্ন সমস্যা।
কেতিয়া মাৰ। মানে গৰমৰ দিনত বেছি। জানো। ছালৰ বেমাৰ তোমাৰ বিবাহ বেমাৰ এইবিলাক।
উম্।
গৰমত। তাকেতো। মানে চালাগে মানুহ বিলাগে আৰু।
তাকেই তো মানেতো স্বাস্থ্যটোৰ মানে ইমান। আজিকালি যতন নলয় আহিছে ধৰা বাহিৰত যি পাইছে তাকে খাইছে মানে এনেকুৱাই আৰু আৰু আজিকালি খাদ্য খাদ্যবিলাকো ভেজাল হ'ল নহয় ।
এতিয়া চব সাৰ মাৰ হৈছে বস্তুবিলাকত।
অঁ। সেইদিনা মই মানে বাতৰি চাই থাকোঁতে দেখা পালোঁ যে মানে এই পটলত মানে। পটলবিলাক সেউজীয়া কৰিবলৈ কাৰণে মানে কিবা এটা ৰাসায়নিক দ্ৰব্যত ডুবাই ৰাখে ডুবাই ৰাখী। সেই বজাৰত সেইবোৰ বিক্ৰী কৰে পিছত মানে খাদ্য। বিভাগে অ খাদ্য বিভাগে চালে চাওঁতে গম পালে যে তাত মানে মাৰাত্মক। ৰাসায়নিক পদাৰ্থ পোৱা গৈছে। যিবোৰ খালে মানে মানুহৰ এ। মানে যিকোনো ধৰণৰ ৰোগ হ'ব পাৰে। তহঁতি এবাৰ ভাবিছাচোন কেনেকুৱা। ধন ৰামি।
কেনেকুৱা কাম
বজাৰত মানে খা খাদ্য পাইছোঁ।
হয় এই বহুতে কালাৰ কৰে মানে তোমাৰ। বস্তু বিলাক কালাৰ হলে মানুহ বিলাকে সেইবিলাকে কিনে ন।
অ অ। তাকেইতো মানুহক মানে ধুনীয়া দেখাটো লাগে মানে।
অ দেখাতো দেখাতো তোমাৰ ধুনীয়া হ'ব লাগে মানে ঘৰত কৰা বস্তু বিলাক। সিমান হেৰি, নাইটো। তোমাৰ থোক নাই ফল বিষ, নহয়। তোমাৰ সৰু কেং, সৰু আৰু। লেংৰা। তোমাৰ। আৰু তোমাৰ এই তৰমুজ তৰমুজতো কালাৰ দিয়ে তৰমুজো কালাৰ কৰে কিজান।
অ তৰমুজ খাই কিবা মানুহ মৰা বুলি মই শুনিছিলো হয় নেকি সঁচাই।
অ হয় ময়ো পাইছো মানে কি তোমাৰ তৰমিজত কিবা কালাৰ কৰি দিয়ে মানে যেতিয়া কাটিব ভিতৰত মানে। এই বাহিৰতো কালাৰ কৰে। কিবা। ভিতো কৰে কিছুমানে, কোলে কেনেকে কৰে নাজানো কিন্তু ৰঙা দেখাই থাকে। হয়, কিবা কালাৰ ঔষধ মাৰি দিয়ে সিহঁত।
মানুহে মানে মানুহক মানে এইবিলাক বিষ হৈ আছে খাদ্যৰ নামত। এতিয়া সেইবিলাকতো সৰু ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীও খায়।
হয় হয় আৰু তোমাৰ এইবিলাকি, হয় হয় এই কলড্ৰিংকচ বিলাক। যি আছে তোমাক। ঠাণ্ডা বস্তু বিলাক, সেইবিলাকতো বহুত। অনে কৰে সৰু ল'ৰা ছোৱালী।
উম তেওঁলোকেতো খাই খুব ভাল পায় আইচক্ৰীম, হওক এইবাৰ ঠাণ্ডা হওক। হয় নাই আমিও খাওঁ খুব কিন্তু পিছত মই গম পাইছো মানে এইবোৰ। যে সেইবোৰ কিবা মেইডা চিৰিডা গলা সেইবোৰ বো বহুত মানে চিনি থাকে আৰু মানে।
হয় হয় আৰু, তোমাৰ এই য। বল ওাইছে ষ্টিনং এটা ওলাইছে। এই ফেন ফেন যিও লাগ ৰঙা ৰঙা। আচললে তাত লিখাই থাকে। সৰু চলি মানে তাত দহ বছৰ, তলতে।
অ বাপৰি বাপ ইমান ভয়ংকৰ।
সয়। মানে সেইটো মানে তাৰ অলপ। পিল ক বা দিয়ে নেকি।
অ অ।
মানে মই পাইছো মানে সৰু লৰা ছোৱালী খাব নালাগে। দহ বছৰৰ ওপৰৰে খাব লাগে। তাৰে সৰু সৰু ল'ৰা ছোৱালীক বেছি অ কালাৰ মিহেলাই আৰু তোমাৰ স্পিচ তাত অলপ কিবা কানি দিয়ে বিধ বস্তু তাৰ
অহ - অহ সেইবিলাকতো মানে মানুহৰ শৰীৰৰ অংগৰ মানে বহুত ক্ষতি কৰে।
ক্ষতি কৰে -ক্ষতি কৰে তোমাক।
হয়, এতিয়া বা-হ তুমি কি ভাবা মানে আমাৰ স্বাস্থ্যৰ যতন আমি ল'ব লাগেনে? বা কেনে
এ'লাগে -লাগে অকমানে মানে আগত দিনৰ মানুহ বিলাকৰতো বেমাৰ নাছিল তেনেকে।
হয়-হয়।
আগৰ দিনৰ মানুহবিলাকৰ বেমাৰ নাছিল। আগৰ দিনত ডক্টৰৰ পাতি নাছিল, মেডিচিনো নাছিল তোমাৰ
নাছিল।
কিন্তু আগৰ দিনৰ মানে কি হল। লোকেল বস্তু খাইছিল তোমাৰ ঘৰৰ বস্তু। খানাৰ পৰাই সৰিয়ৰ পৰাই চব লোকেল চব্জিৰ
অহ, আৰু হয়, আগৰ দিনৰ মানুহ মানে প্ৰায় এশ বছৰ নবৈ বছৰ জীয়াইছিলে আজি-কালি চোৱা ষাঠি, সত্তৰ বছৰতে মানুহ ঢুকায় ।
মানুহে আৰু এতিয়াতো বহুত কিবা - কানি কেনে নিছে তোমাৰ? হেল্থৰ ওপৰত মানে স্বাস্থ্যৰ ওপৰত বহুত কিবা কানি আহিছে। আগতে তো এইবিলাক তেজ পৰীক্ষা চেজ তেজ পৰীক্ষা নাছিলে এইবিলাক আগতে কি হৈছে গমে নাপা হয় কিন্তু, এতিয়া তো বেমাৰ বহুত হৈছে আৰু তোমাৰ বেমাৰ মানে, কেঞ্চাৰ বেমাৰতো বহুত হৈছে এতিয়া।
উম, কেন্ঞ্চাৰ, ডায়েবেটিছ এইবোৰ প্ৰেছাৰ বিভিন্ন ধৰণৰ
তোমাৰ চব আধুনিক ৰীলছ হে পচ চচ নাকাৰেনো এতিয়া এক এক্সাৰচাইজ নকৰে।
অ' ঠিকে কৈছো মানে কি হৈছে আগৰ দিনৰ মানুহে শাৰীৰিক পৰিশ্ৰ পৰিশ্ৰমটো কৰিছিল এতিয়া মানে শাৰীৰিক পৰিশ্ৰমটো একেবাৰে নাই, এই তোমাৰ পথাৰত হাল -হাল বোৱা, কোৰ মৰা,
হয় হয়
বিভিন্ন ধৰণৰ মানে শাৰীৰিক পৰিশ্ৰমে আজিকালি শাৰ পৰিশ্ৰমেই নাই আ-
পৰিশ্ৰমে নাই আগতে আগৰ দিনা মানুহ সাঁতুৰি সাঁতুৰি তোমাৰ হেৰি সি কৰিব গৈছিলে উৱ ঘাঁ চাহ কাটিব গৈছিল সেইবিলাক
হয় হয় আজিকালিান গাড়ী গাড়ী চাড়ী বোৰ বহুত হৈ গ'ল ন হয় মানে য মানুহে তোমাৰ ধৰা ইয়াৰ পৰা যদি এ দুই কি কয় আধা কিলোমিটাৰো মানে ওচৰত কিবা বস্তু এটা আনিব য দোকান এখনৰ ওচৰত যাব তাতো তোমাৰ গাড়ী বাইকখন লৈহে যাব মানে মানুহ মানে এ এ এসোজত দিব মানে নিবিচাৰে ইমান এলেহুৱা হৈ পৰিছে
এইটো মানে এইবিলাকৰ কাৰণে আহিছে মানে আৰু তোমাৰ চব মাছ বিলাকত তমাৰ সেই চব ঔষধ মনে তে তোমাৰ ব্ৰইলাৰবিলাকততো জানাই হেৰি মাৰে বে
উম বেজি হয় হয় হয় হয়
এতিয়া মানে ভাল ভাল বস্তু নাইয়ে মানে তোমাৰ
তাকেইতো একো খাব নোৱাৰাই ফল ফল মূলতোতো ডাক্তৰে ফল মূল খাব পৰামৰ্শ দিয়ে কিন্তু এতিয়া ফল মূলো খাব নোৱাৰা হৈছো
নোৱাৰা হৈছে
কল বিলাক একেৰাৰাতীত এ একেৰাতীততে পকাই দিয়ে হয় হয়
অ
ফলধৰে তাত সেই মাৰে সেইটো কি গেছ বুলি কয় ইঠেন নে কি কিবা গেছ বুলি কয় যে পকাই দিয়ে। কেঁচা বস্তু বি এই কল বিলাকো যি কেঁচাতে পক কিবা গেছ বুলি তে ই থান নে কি গেছ বুলি কয় সেইটো পাহৰিলোঁ।
অ মি মি মি মিঠাইন পোৰা মিঠেন, মিথেইন নেকি? অ মিথেন গেছ। এনেকুৱা বিভিন্ন ধৰণৰ অ অ গেছ দি মানে পকাই দিয়াকে ৰাতিতে। সেইবোৰ কলকে আমি মানে সতেজ কল বুলি আমি কিনি খাওঁ। কিন্তু এতিয়া আমি ভুগি আছোঁ আৰু।
মানে তোমাৰ এতিয়াতো ঘৰতো মানে হেৰি মাৰে সাৰ চাৰ মাৰে ঘৰতো চব্জি কৰি
অ অ যি অলপমান খেতি কৰিলো কিন্তু মই যেনে যে আমি এতিয়া বেছি কৈ জৈৱিক পদ্ধতিত মানে কৃষি কৰাত অমান বেছি গুৰুত্ব দিব লাগে।
অ দিব লাগে। এইটো মানে ঘৰুৱা উপায় মানে ঘৰুৱা উপায়, মানে তোমাৰ সাৰ- চাৰ।
পচন সাৰ বুলি যিটো কয় মানে। হয়, হয়। অ পচন সাৰ। গছৰ পাত এনেকুৱা আদি পৰা দেখা যিবোৰ সাৰ প্ৰস্তুত কৰে। পেলনীয়া জাবৰ জোথৰৰ পৰা। উম, আজিকালি মানে অলপ বেছি পইচা উপাৰ্জনৰ বাবে মানে তেওঁলোক এ এইবোৰ মানে যধে মধে যি পায় তাকে মানে মানুহৰ লাগিলে শৰীৰটো
অ হয় অ আৰু তোমাৰ এই স্প্ৰে মাৰে যি তোমাৰ পকা বিলাকে খালে স্প্ৰে মাৰে এটা তোমাৰ পতাৰত এইটো কি সেইটো বেয়া হেৰি
অ।
তোমাৰ আজিকালি, অ ধান খেতি তোমাৰ সৰিয়হৰ তোমাৰ এনেকে মাৰে নহয়। চবজিটো মাৰে তোমাৰ।
হয়, হয়।
এই এইবিলাকে আৰু মেইন বেমাৰৰ কাৰনে এইবিলাক আৰু মানে পানীটো ভাল হ'ব লাগে মানুহ
অ অ পৰি পৰিষ্কাৰ পানী খাব লাগে। আমি মানে ধৰা স্বাস্থ্যটো ভাল ৰাখিবলৈ বোলে। দৈনিক তিনিৰ পৰা চাৰি লিটাৰ পানী খাবই লাগে।
লাগে মোৰ হিচাপত।
অ, ঠিকেই ঠিকেই লেতেৰা পানীৰ পৰা বহুত বেমাৰ হয়তো।
ত আইৰণ থাকেইটো গমেই নাপাওঁ আমি।
উম, দেখা নাপাওঁ আমি খালি চকুৰে উম বহুত আইৰণ উম এই পানীৰ পৰা বিভিন্ন ধৰণৰ কলেৰা। তোমাৰ। ডায়েৰিয়া বিভিন্ন বেমাৰ।
হয় হব পাৰে, কিডনীটো এফেক্ট হব পাৰে। বেয়া পানী খালে। তেনেকোৱা টাইপ। মানে?
উম উম, হয় গতিকে মানে আমি স্বাস্থ্যৰ প্ৰতি অলপ আহ যত। টন লব লাগে।
ল'ব লাগে ল'ব লাগে। টো মানে বহুত ই হেৰি হয় বহুত। মানে ইনপৰ্টেন্ত হয় মানে তোমাৰ মানে।
পলমে হৈ গৈছে, আমি ধৰা ইমান গুৰুত্ব নিদা হৈছে ফাষ্টফুডবিলাক আজিকালি। ফাষ্টফুডবিলাক যে খাই তাতেতো কিমান মানে বহুত মানে ক্ষতি কৰে স্বাস্থ্য মোৰ মানে এনেকুৱা মই নিজে প্ৰমাণ পাইছো। ফাষ্ট ফুড খাই খাই মোৰ মানে ইমানে শকত হৈ গৈছো, মই এতিয়া মানে জিম যাব লগা হৈছ মোৰ মানে। পেটত বহুখিনি চৰ্বি জমাই হৈ গৈছে।
হয়, মানে হেৰি হয় তোমাৰ ফাৰ্ষ্টফুড খালে মানে লিভাৰত হেৰী কৰে ফেটি লিভাৰ বুলি যে কয় ফেট।
অ, হয় হয় ঠিক উম উম।
এইটো এইবিলাক আৰু। চা চাউমিন টা খাব নালাগে বেছি।
ম'ম' এইবোৰ বৰ্গ। হয় হয় তেতিয়াহলে। আজি আমাৰ। লত কথা পাতি ভালেই লাগিল, আমাৰ আমি আৰু পিছত আমি সুবিধা হ'লে আমি আলোচনা কৰিম।
কথা পাতিলে বহুত টাইম যাব। বহল ভাৱে কথা ৰাখিব লাগিব এটো।
আৰু পিছত ভালকে পাতিবলো ইমান কম সময়ত নোৱাৰি দিয়াচোন।
উম নোৱাৰি নোৱাৰি ইমান কম সময়ত কিমান বেমাৰৰ কথা কবা বেমাৰো বহুত আছে।
হয় হয় উম উম উ তেতিয়ালে আজিলৈ ৰাখো আহ আহ ধন্যবাদ!